অ, কোৱা
কি কৰা?
এনে বহি আছো গছৰ তলত
আহ,
তাৰমানে পথাৰত আহিছো ন সেইটো কাৰণে গছৰ তলত অলপ চাহ খাই আছো অলপ
অহ, পথাৰৰ পৰা আহিলি
অ, অ, পথাৰৰ পৰা আহিলে মানে পথাৰত পথাৰত গুইছো তাতে এনেই গছৰ তো গছৰ গছ আছে ন সেইটো আৰু গছৰ তলতে বহি আছো অলপ।
আহঁ।
উম, উম।
তেট পোৰা লাগছে
অ, খেতিত লাগিছে এইবাৰ তাৰমানে পোৰা। ভগৱানে এইবাৰ কি মিলাই দিয়ে খেতিটো ভালদৰে হয় নে নহয়?
নাই নাই দিব দিব ভালে হ'ব।
তো বৰষুণটো নাহে নহয় ইমান, উম নহ'লে কেনেকুৱা হাল বোৱাম। পানী থাকিলে হাল বোৱা পাৰিব।
আহ, কিহেদি হাল বোৱা তখন ট্ৰেক্টৰে দি না গৰু? অ, বোলো কিহেদি হাল বোৱা ট্ৰেক্টৰ
এনে গৰুৰে হাল বোৱাও গৰু মাটি ইমান বেছি নহয় নহয়।
অহ।
এনে দুই তিন বিঘা হ'ব চাগে, দুই তিন বিঘা হ'ব চাগে।
অ প্ৰথমতে যদি একবাৰ ট্ৰেক্টৰেদি মাৰি ললি হয়
উম, উম, উম। চাও ৰ এইটো ভাবিছো ৰ এইবাৰ ট্ৰেক্টাৰ দি মাৰিম বুলি ভাবিছো ৰ এইবাৰ ত গৰু দি মাৰিলোঁ ৰ এবাৰ আৰু ছেকেণ্ডবাৰত এইবাৰ ট্ৰেক্টৰ দি মাৰি দিওঁ নেকি?
হাঁ।
তাত অলপ ভাল হয় নেকি? হাল বোৱাবিলাক।
তাকেটো।
উম, উম।
আমি খেতি বাতি নকৰোঁ না মোৰ ইমান খেতিৰ খেতিৰ ইমান জ্ঞান নাই মানে কেনেকা কি- আহ এহ আমাৰ মাটিত ৰাতি নাই বেলেগৰ মাটিত কি কৰিবি! এতিয়া ভগৱানৰ কষ্টটো, কৰা হয় কিন্তু সময়ত যদি বেছি ফচল ফচল ভাল নহলে আৰু মালিককতো মালিকক দিবাই লাগিব।
হয়, হয়, হয়।
সেইকাৰণে নিজৰ মাটি হলে ভাল বেয়া হওক ভাল হওক। লাভ হওক লছ হওক নিজৰে।
পিয়ত কি কৰি আছা?
অ', মই এনেই হেই বহি আছোঁ ৰ।
কি?
উম।
পিছত ভাত চাত খালা?
অ', ভাত খালোঁ ৰ এই গৰু কেইটা বান্ধি কেণে
অ', অ', অ', অ'।
খায় কেনে
কি গৰু কেইট কি পথাৰত কি, লৈ গৈছিলা নেকি ন
এই পথাৰত মানে পথাৰত মানে আৰু পথাৰতো এখন জেগা নাইয়ে।
হয়, হয়।
এ আচ ওচৰতে এটা আমাৰ দুৰ্গা মন্দিৰও পথাৰ এটা আছে তাতে, অ', তাতে বান্ধি দিম।
তাৰমানে ঘৰৰ ওচৰতে হয় আৰু ন?
অ উচ্, বেছি দূৰত নহয়। তথাপিও দূৰ আছে তথাবেও
পিছত এনে বাদ বাকী খবৰ চবৰ ভাল তহঁতৰ?
অ', খবৰ ভালেই ৰ।
কালেতো হ'ব লাগে। উম, উম, উম। উম, উম।
উম। ব বতৰে হে কি লগাগাইছে এই গৰম দিয়ে এই বৰক
সেইটোতো ৰাতিপুৱাতো বৰষুণ দিছিল ন, বৰষুণ?
ৰাতিপুৱা মানে অ', ৰাতিপুৱাৰ এখনহে এৰিল আমাৰ ইফালে।
ত অলপ পৰি আছে অলপ টপ টপ টপ টপ পৰি।
অহ।
তও এনে ৰ'দতটো দিয়া নাই আৰু আৰু বতৰটো এনে ডাৱৰীয়া হৈ আছে আমাৰ চাইডত।
আহ আমাৰ এই দি ৰ'দ দিছে। ৰ'দ দিছে ৰ', একদম তামাম ৰ'দ দিছে। অঁ, বিৰাট ৰ'দ দিছে। পানী এৰা ৰ'দ মানে বিৰাট দিছে একদম। যিমান পানী দিছে সিমান ৰ'দো দিছে। পিছত খোৱা দোৱা হোৱা নাই তাৰমানে?
খোৱা দোৱা হোৱা নাই মানে এতিয়া এনে চাহ খালে অলপমান আগতে পথাৰত এতিয়া আৰু ঘৰত যাম আৰু ভাত আনিবলৈ। হাজিৰা লগাইছো ন পথাৰত। তিনি দুজনমানানে শু, এই পথাৰ কিবা আলি বান্ধিবৰ কাৰণে আলি। সেইটোকে আৰু ভাত দিব লাগিব আৰু অলপ পিছত, বাৰটামান বজাত।
অঁ, অঁ। অঁ, অঁ, ভাতটো দিবাই লাগিব ৰ।
উম, এতিয়া চাহ খোৱালো হাজিৰা কৰা এই মানুহ বিলাকক, দুজনক।
উ পেটৰ কানি চবেই কাম কৰে পেটৰ ক
বেটৰ কাৰণ তো পুৰিবই লাগিব নলহে নহ'লে কোনে
তাকেইতো আমাৰ দৰে মানুহ। আমাৰ দৰে মানুহৰ এই। হেল্ল'?
হেল্ল'?
অঁ, অঁ।
অঁ, শুনিছে?
আহ শুনিছো শুনিছো, এই মাজে মাজে নেটৱৰ্কৰ প্ৰব্লেম দিয়ে।
অ' নেটৱৰ্কৰ প্ৰব্লেম হয় ন? ৱাহ। বিচত।
পিছত বোলো, তেনেহলে ঘৰত অহা নাই এতিও।
ঘৰত যোৱা নাই ৰ এতিয়াও যাম আৰু, এনে আধা ঘন্টামান পিছত যাম আৰু।
অ'। তাকেইতো বাৰটা বাজিবই আৰু।
এনে বাৰটা বাজি আহি পোৱাতে এনে চাৰে বাৰ হা হা
বোলো খেতি কৰাও বহুত কষ্ট।
অ' কষ্টতটো হবই খেতি কৰা, হেল্ল' হেল্ল' অ' অ'অ' খেতি কৰাটো কষ্ট হবয়ে।
এই পকা ৰ'দত এইবুলি বৰষুণত।
চাৰ দিন গোটেই দিনটাই ৰ'দত পকা ৰ'দত থাকিব লাগে। ইমান গৰমত।
সেই সেই কষ্ট অনুযায়ী যদি ধান পোৱা যায় তেনেহ'লে ঠিকেই আছে। কিবা এই চাইনিজ, চাইনিজ নৰুোৱাা না খালি খালিয়ে ৰোৱা।
অ' চাইনিজ নুৰো তাৰমানে আহ
অ'।
এনে চাৰশ ৰকা সময়তো নিমিলে যে, আৰু বেলেগ বেলেগো খেতি কৰো অলপ। শাক পাচলি আৰু খেতি কলো যে সেইটোয়ে।
অ' অ' ঠিকেই কৰিব লাগে।
ঠাণ্ডা চিজনত, এনে ধান কটা হৈ যায় ধান কটা শেষ আৰু পিছত আৰু শ পাচে ই বিলাক হৈ যায় সেইবিলাক আৰু বিক্ৰী কৰো আৰু। খাওঁ ঘৰতে বিক্ৰীও কৰোঁ।
আহ।
উম উম উম।
পিছত পূজা- পূজাওতো কাষ চাপিলেই।
অ' পূজাটো কাষ চাপিলে আৰু তো বিচি, অ' হয় হয় হয়। আৰু বিছিমাহ নাই চাগে ন?
আ হা কেইদিন আছে আৰু হেৰি তিনি মাহ মান আছে আৰু।
অ' তিনিমাহ মানে এনে ধৰি থয় নে নব্বৈ দিন মানে ধৰি থয় একমাহতো ত্ৰিশ দিনে ধৰ ন। ধৰি লোৱা বেছি দিন নাই আৰু তিনি মাহ ঘোবত আহি যাব পূজাতটো আৰম্ভ হব পিছত, কোন দিন শেষ হৈ যাব গমেই নাপ কবা আৰু। এনে যে পূজাৰ আগতে এনে এসপ্তাহ এক মাহৰ আগতে যি ভাল লাগে পিছত পূ জা আৰম্ভ হৈ শেষ চেষ। পিছত মন চন সেইবিলাক ভাল নালাগে আৰু।
অ', আৰম্ভ হোৱা মানে চেছ। এইটোৱে।
হয়, হয়। কিবা হেৰি মুছলিম বিলাকৰ তো এনে ঈদ ত তাহাৰ বছৰত দবাৰে হৈ পায় চাগে ন।
অ' দুইবাৰেই হয় তাহাৰ।
অ' অ'আৰু এনে গাৰো জনজাতি। সকলো ত দুবাৰ না এবাৰ হয় বৰো দিনটো?
একবাৰেই সেই পঁচিছ তাৰিখে ডিচেম্বৰৰ।
অ' অ' অ' অ'। হিন্দু মানুহৰ হিন্দু মানুহবিলাকৰে ভাল। বাৰটা মাহত তেৰটা পুজা ন!
উম।
হয়, হয়, হয়।
আহি আছে আহি আছে না?
আহি আছে, যাই আছে, আহি আছে, যাই আছে, শেষ। বছৰটো কেনেকুৱা শেষ হৈ যায়, গমেই নাপায় আৰু।
তাকে।
উম, উম, উম।
হম।
পিছত এনে কৰবাকে ফুৰিবলৈ নোযোৱা নেকি?
ফুৰিব মানে আৰু যাম গৰমত যাবতো মন যায়। কিন্তু পইচাৰো কথা আছে।
সেইটো হয়।
পইচাও লাগে, ঘৰৰো সমস্যা।
উম, উম, উম।
তাতে আহি আছে পূজা। উম।
কিবা পূজা হেৰি কি তহঁতৰ গাঁৱত হয় নহ, দুৰ্গা পূজা?
অ', আমাৰ গাঁওতে ওচৰতে হে আমিয়ে লাগি-ভাগি থাকোঁ আৰু।
ডাঙৰ কৰি হয় চাগে ন!
ডাঙৰে এই বা কিবা হ'ল, এই ডাঙৰ কেই হয়।
মই দেখিছো নে নেকি পূজাটো এনে পাঁচ বছৰ মান আগতে এবাৰ চাইছো বলে কিজানি ভালদৰে মনত নাই। এই বোৰ যাব লাগিব আৰু পূজা চাব তহঁতৰে পিনে। উম, উম, উম, বহুত মানুহ হৈ বোলে চাগে ন?
অ', বহুত মানুহ হয় বহুত। আমাৰ জোগাটা সৰু না! কিন্তু এই এলেকাতাত এটাই পূজা হয় বহুত মানুহ আহে একদম।
হয়, হয়, হয়।
এইবাৰ এই কিবা হ'ব, তেষষ্ঠিতম এইবাৰ তে তেষষ্ঠি বছৰ হ'ব এইবাৰ।
তেষষ্ঠি বছৰ ন! অ', সোণালী জয়ন্তইতো পাৰ হৈ গ চাগে।
অঁ, পঞ্চাছ বছৰতে হৈছে পঞ্চাছতমতে।
হয় হয় হয়।
সোণালী জয়ন্তীত আমি অলপ সৰুৱে আছিলোঁ।
উম, উম, উম, এতিয়াতো ডাঙৰ হৈ গ'লা ন?
অ এতিয়াতো ডাঙৰে হৈ গলো।
ভবিষ্যতটো অৱস্থা টো কিবা হয় আৰু ভগৱানে জানে।
পঁচত্তৰ বছৰত হেৰি পাতে হিৰক জয়ন্তী নে কি কয় সেইটো পাতে।
পচত্তৰ বছৰত ন পসত্তৰ বছৰত
সত্তৰ বছৰ পাতে নেকি? নাই পাতে। মোৰ অঁ।
উম, উম।
পঁচাত্তৰতে পাতে পায় মোৰ আইডিয়া।
অঁ, হয় নেকি? বেছি বছৰ নাই আৰু। যদি সত্তৰ বছৰৰে পাতে আৰু সাত বছৰ মান আছে চাগে আৰু। হা- হা।
পচত্তৰ বছৰ সাত বছৰ ক'ত সাত বছৰৰ বেছি আছে।
যদি সত্তৰ বছৰ মই সেইটো কথাতটো কোৱা নাই সত্তৰ বছৰ কথাটো কৈছিলো মই আদিয়াতে এনে
অ' অ' তেনেহ'লে সাত বছৰে আমাৰ বয়স হৈ যাব আমি হেৰি হৈ যাব আমাৰ বত্ৰিছ পঁয়ত্ৰিছ হৈ যাব।
অ' এনেই বিয় বিয়া চিয়া পাতি তেনে বাচ্ছা বাচ্ছা আপোনাক চাব পাৰিব। পূজাতটো
আহ।
হয় হয়।
এই বছৰ কেইটা যায় চাওঁতে চাওঁতে। উম। চাওঁতে চাওঁতে গুচি যায়।
এইবাৰতো হেৰি পূজাতটো এইবাৰ অক্টোবৰ এনে মা ততে হ'ব।
অক্টোবৰ অ' অক্টোবৰৰ অক্টোবৰৰ কেই তাৰিখে বা হয়? অক্টোবৰৰ লাষ্টৰ ফালে হয়।